হেল্ল'
অ', শুনিছানাই?
উম শুনি আছো, কি কৰি আছা?
এ, আছো এই অকণমান বাহিৰলৈ ওলাই আহিছিলো গৰম উঠিছে মানে।
অ', অ', বাকী খবৰ ভাল?
বাকী ভালে অ, তোমাৰ?
উম, এয়া আছো ভাত পানী খালা?
ভাত পানী খোৱা নাই দেই তোমাৰ বনাইহে আছে খাম আৰু লাহে লাহে চাহ
উম, উম, উম, বাকী খেতি-বাতি লাগি আছে নহয় মানুহ দেহাহণ।
খেতি বাতিত আ, নামিছা আৰু কঠীয়া চঠীয়া পায়ে হ'ল এতিয়া তোমাৰ উঠাব আৰু ৰুব লে লে আছে আৰু।
উ, উম, বাকী মই হে, তোমালে এটা টপিকৰ ওপৰত ডিচকাচন কৰিলেহে এ, সোমাইছো। মোৰ মানে কলেজৰ এটা প্ৰজেক্ট আছে প্ৰজেক্টত মানে মই এ, এ আই ৰ ওপৰত অকণমান ৰিচাৰ্চ কৰি প্ৰজেক্টৰ মানে প্ৰেক্ট বনাব কৈছে এ আইৰ ওপৰত ৰিচাৰ্চ কৰি অলপ। উ, আহ পোনপ্ৰথমে তোমালে এটা প্ৰশ্ন আছে এ, যে বৰ্তমান সময়ত যি এ আইৰ যি প্ৰভাৱ বৰ্তমান সময়ত যি এ আই গ্ৰথ হৈছে সেয়া আমাৰ বাবে আহ ভাল নে বেয়া?
হয়, হয়, অঁ, প্ৰথম কথা তুমি প্ৰশ্নটো এটা গভীৰ প্ৰশ্নই সুধিলা এ আইৰ কথা হয়নে? আচলতে আচলতে এ আই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বৰ্তমান সময়ত চুপাৰণ্টিজেঞ্চটো পাবলৈ খুব বেছি বেছি আৰু দুটা স্তৰ বাকী আছে আৰু তেনেক্ষেত্ৰত বৰ বৰ্তমানৰ সময়ত আমাৰ আমি বৰ্তমান বিশেষকৈ আমি ব আমিও বহুতো কথা এয়াইৰ বিষয়ে নাজানো এতিয়া হয়নে? আমি এতিয়া আইৰ বেচি ফাণ্ডামেণ্টেলছ ৰাট খিনিহে আমি ছো এডভাঞ্চৰ এডভানঞ্চখিনিতো যোৱাই নাই আমি মেইন পিলিমিনাৰী খিনিহে জানো অ, ওৱান পাৰচেন্ট হয়, ওৱান পাৰচেন্ট জনাহে সামৰ্থ হৈছে তেনে ক্ষেত্ৰত তুমি দিলা যে এ আইৰ ডেভলপমেন্ট যোনটো হৈ আছে আমাৰ এতিয়া মই আমি এতিয়া যিহেতু খুব কম পৰিমাণে গম পাইছো আমাৰ চিন্তা শক্তিয়ে সেইখিনি মই তোমাক ব্যক্ত কৰিব বিচা এতিয়া, এ আই ৰ এ আইৰ ডেভেলপমেণ্ট কৰা যিজন ব্যক্তি যিজন চাইনটিষ্ট এইবাৰ ৰিচেন্টলি যিজনে নোবেল বটা পাইছে এ আইৰ সেই ডেভলপমেন্টৰ কাৰণে তেখেতে সেইখন লেটাৰ সেই নবেল প্ৰাইজ পোৱা দিনাখনি এখন লেটাৰৰ সহায়ত তেখেতে ব্যক্ত কৰিছে ইয়াৰ ভয়া য়তাৰ কথা যে, তেখেতে কৈছিলে যে এ আইৰ ৰ আমি চুপাৰ ইন্টেলিজেঞ্চ অৰ্থাৎ অত্যাধিক বুদ্ধিমত্তা কেতিয়াও আমি অৰ্থাৎ আমাৰ কণ্ট্ৰ'লৰ পৰা কেতিয়াও এ আই ক যদি আমাৰ গোটেইখিনি কণ্ট্ৰল দি দিয়া হয় আমাৰ কণ্ট্ৰলৰ পৰা যদি আঁত ৰি যায় তেনেহলে কিন্তু আমাৰ মানৱ মানৱ সমাজৰ বাবে বিপদ হ'ব, এতিয়া সেই কথাখিনিৰ লগত হয়, বিপদ হ'ব যিহেতু বৰ্তমান সময়ত এ আইক এনেকুৱা ধৰণে এডভাঞ্চ লেভেলত ট্ৰেইন কৰা হৈছে যাতে ই হিউমেন ব্ৰেইনতকে অলৰেডি আমি গম পাওঁ এই কিমান গুণত অধিক কাম কৰিব পাৰে এ আয়ে সিমানখিনি কিমানখিনি ডাটা কালেক্ট কৰিব পাৰে কিমান খিনি নতুন নতুন ডিভাইচৰ লগত নিজে নিজে কানেক্ট হব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আজিকালি মানুহে নিজৰ চাবলৈ গৈ এ আইক ব্যয়ৱহাৰ কৰিছে এটো বেয়া কথা নহয় কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰ ত যিটো কাম আমি নিজেও কৰিব পাৰো বা এনেকুৱা ধৰণৰ যোনবিলাক ৰিক্সৰ কাম আছে য'ত এ আইৰ প্ৰয়োজন নাই তেনে ক্ষেত্ৰত মই ভাবো তেনেক্ষেত্ৰত মই যদি ভাবোঁ সকলো যদি এ আইৰ ওপৰত এৰি দিয়া হয় তেনেহ'লে কিন্তু আমাৰ আ আমাৰ আমাৰ কেৱল অস্তিত্বটো থাকিব কিন্তু কামৰ ক্ষেত্ৰত এয়াই থাকিব। গম পাইছা আৰু আৰু এটা হয়, হয়, আৰু এটা ফিল'চফিত এটা কথা আছে যে কৰ্ম নকৰাটোৱে আচল এটা মৃত্যু কৰ্ম নকৰা বস্তুটোৱে হৈছে মৃত্যু। আৰু আমি মৃত্যুময় হৈ পাৰিম আৰু এ আই হৈ পৰিব কৰ্মময় গতিকে মোৰ অনুসৰি সেইটোৱেই যে, আমি প্ৰত্যেকটো কাম যদি এয়াইৰ ওপৰত এৰি দিওঁ তেনেহ'লে নিশ্চয় ভয়াৱহতাৰ বিষয়ে যাম।
হয়, হয়, তুমি ঠিকে কৈছা হয়। আৰু বৰ্তমান এ আইৰ প্ৰকোপ ইমানেই বাঢ়িছে যে আহ বৰ্তমান সময়ত যি আমাৰ ষ্টুডেন্ট যেনে বিশেষকৈ বৰ্তমানৰ ষ্টুডেন্টৰ কথা কবলৈ ধৰিছো যে বৰ্তমান সময় ধৰি লোৱা অ, ঘৰত কৰিবলৈ দিয়া হমৱৰ্ক- বা যোকোনো কুৱেচনে হওক বা একজামৰ যিকোনো প্ৰিপেৰেচন সকলো নপঢ়ি এদিনৰ আগত সকলো কুৱেশন এ আইৰ দাৰা বনাই পৰা চাৰ্চ কৰি আহ পঢ়ি যোৱা দেখা পোৱা গৈছে যাৰ ফলত নেকি ষ্টুডেণ্টে নিজা নিজৰ ফালৰ পৰা পঢ়া দেখা পোৱা যোৱা নাই, যাৰ ফলত নেকি উম দেখা পোৱা গৈছে যে নিজৰ যি ব্ৰেইন সেই ব্ৰেইন ইউজ নকৰাৰ ফলত অ, ছাত্ৰ-ছাত্ৰী বহুত এলে হুৱা হৈ গৈছে ছাত্ৰ-ছাত্ৰীৰ যি কেলকুলেশ্যন সেয়া বহুত অ শ্ল' হৈ যোৱা দেখা পোৱা গৈছে। তেওঁলোকে আ, নিজৰ ফালৰ পৰা একো ডিচিজন মানে ল'ব যি মানুহে নিজৰ ফালৰ পৰা যি ডিচিজন লয় সেয়া লব ব নোৱাৰা অৱস্থাত পাই গৈছে! ডেটছ এয়াই সুধিহে ডিচিঅন ল'ব পাৰে যে, এইটো ভাল নে এইটো ভাল। ক'ৱাত শ্বপিং অলে গ'লে এইটো ভাল নে এইটো ভাল, এয়াই ফটো মাৰি দি এ আই দাৰা সুধি লোৱা হয় নহয়? দেখা পোৱা গৈছে বৰ্তমান সময়ত যি আমাৰ নৱপ্ৰজন্মই, নিজৰ ফালৰ পৰা যি ডিচিজন মেকিং, সেই ডিচচন মেকিংটো বৰ্তমান সময়ত নাইকিয়া হৈ গৈছে। আৰু, অ হয়তো ভৱিষ্যতলৈ সে সকলো কি মানে, বৰত তমা সময়ত এ আই দ্বাৰা সুধি লোৱা হৈছে। সেইটোতো লিমিটেডে আছে, কিন্তু অ', এটা আশংকা আছে যে ভৱিষ্যতলৈ, এয়ায়ে যে মানুহক কয় যে এইটোক কিনিলে ভাল। এইটো কিনাগে ইটো কিনগে হয় নে নহয় যদি এয়াই যদি মানুহক কন্ট্ৰল কৰিব লয় তেতিয়াহ'লেটো ভৱিষ্যতেটো বহুত ব ডাঙৰ ভয় ভয়বতা আহি আছে হয় নে নহয়?
হয় হয়। এতিয়া-এতিয়া সেই কথাটো তুমি যোনটো ক'লা, আমাৰ ডেইলি লাইফত আচলতে এ আইক যদি আমাৰ গো ত্বখিনি দি দিওঁ যিখিনি কাম ম ক'ছো যি যিসিনি কাম, মানু হিচাপে আমি আমাৰ নিজৰ সিদ্ধান্ত ল'ব পৰা এটা মগজু আছে। এ এ আইৰ সৃষ্টি আমিয়ে কৰিছোঁ, হয়নে নহয়? প্ৰথম কথা এয়াই যদিও হিউমেন ব্ৰেইনতকৈ হাড্ৰেড গুণ বা হাড্ৰেড টেক্স বেছি কাম কইব প পায় বাট, সেই হাণ্ডেড হাণ্ডেড টেক্স বেছিয়ে বেছি কাম কইব পা আমি ব্ৰেইনটো কোনে সৃষ্টি কইলে, বা হেইটো টেকনিকটো কোনে সৃষ্টি কৰিলে। আমাৰ এইটো সাধাৰণ বেইনটোৱে সৃষ্টি কৰিছে ন! গতিকে সেই কেতত মই ভাবো যে যিসমূহ আমি আচলতে এ আইতো সেইটো কামত ব্যৱহাৰ কৰিছো যোনটো কামত আটাইতকৈ বেছি সময় লাগিছি সুবিধা হ'বলে সেইখিনি কৰো, কিন্তু যোনটো কাম আমাৰ এ একজেক্টলি কৰিব লাগে। হ, কেলকুলেশ্যন যোনটো যোনটো কথা ক'লে কেলকুলেশ্যন ক্ষেত্ৰত কিছুমান কামত ফাচ হ'ব কাৰণে সেসিনি ব্যৱহাৰ ক ৰিছিলোঁ বা ৰিচাৰজ ক্ষেতত ব্যৱহাৰ কৰিছিলো। কিন্তু একজেকলি যোনটো কাম আমি কৰিব লাগে, সেই কামটোক যদি আমি নিজে নকৰি এয়াই সহায়ত কৰোঁ, যোনটো এ আইৰ প্ৰয়োজনেই নাই! ডিচিশ্যন মেকিঙৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো এ আই কেতিয়াও কৰিব নোৱাৰে কাৰণ এ আই ফিলিংছ নাই, প্ৰথম কথা এ আই সেই গোটেইখিনি ফিলিংচ তৰ লগত ক'ব নোৱাৰে, হে, হয় নে? গতিকে সেই ক্ষেত্ৰত যদি আমি হয়। নিজৰ ডেইলী লাইফত যদি প্ৰতিবায়ে বায়ে এ আইক যদি নিজৰ ডিচিজন মেযিকিঙ যদি সোমাই আনো তেনেলে আমাৰ মগজুৰ-মগজুৰ সিদ্ধান্ত লব পৰা সেই শক্তিকণক নস্যাত কৰা হব। প্ৰথম কথা।
হব হয় হয় তুমি ঠিকে কৈছা হয় আৰু প্ৰথম যি এ আই আৱিষ্কাৰ হৈছিল সেয়া সেই এয়াই আৱিষ্কা হৈছিল অ'স্পেচৰ মানে বৰ আও মহাকৰ্ষৰ যি আ ব, যি দ্বীপ, মানে আমি এতিয়ালেকে মহাকৰ্ষণ অৰ জিৰ' পইণ্ট জিঅ' জিঅ' ওৱান পাৰ্চেণ হয়তো নাজানো। সেইসিনি আমি জানিবৰ বাবে এয়াই আৱিষ্কাৰ কৰা হৈছিল, যাতে মহাকৰশলৈ গৈ এয়াইয়ে যি দেসিছে, সেয়া আহ জানি পেলা আমালৈ পঠিয়াক। আমি সেই ষয়ে জানো আৰু যিসিনি অ কৰিবলৈ হয়তো বহু মানুহৰ প্ৰয়োজন হৈছে ছিল, বহুত মানুহৰ জীৱনৰ আশংকা আছিল, হেই সেতত এ আই ব্যৱহাৰ কৰিবলৈ এ আই আৱিষ্কাৰ কৰা হৈছিল। হয় নে নহয়? আউ যে, এ তুমি কৈছা মানুহৰ ব্ৰেইনতকৈ এ আই য়ে ব অ হাণ্ডেড এক্স বেছি অ ফাষ্ট হয় সেইটো একচুৱেলি নহয়। আহ এয়ই কি কৰিব পাৰে যে যিখিনি এয়ই যিসিনি হাৰত এয়াই হাতত যিখিনি দ্বাদা থাকে সেইখিনি হাণ্ডেড এক্স ফাষ্টাৰ্ড তাত, মানে চেক কৰি ৰিছাছ আমাক এনচাৰটো দিব পাৰে। এক্সুৱেলি আমি মানুহে হয়, দিবহে প নিজে ভাবি নিজে চিন্তা কৰি আমাক একো নচাৰিবলৈ আমি মানুহে, আমি মানুহে এয়াই যিখিনি আমি দি, ডাটা দি থৈছোঁ। যিখিনি আমি আমাৰ দৈনন্দিন জীৱনত যিখিনি আমি হেৰি অ', দাটা দি থৈছো সেইখিনি, সেইখিনি উলট পালট কৰি তাৰ পৰা বিচাৰিহে আমাক এনঞ্চাৰটো দিয়ে। এক্সুৱেলি হান্দেড এক্স পীডত হয় ন নহয়?
হয়। আচলতে সেইটোৱে ম কথাটো সেইটোৱে কছো যে এনেকুৱা ধৰণে আমাৰ আ নিজৰ অউন থিংকিং থাকিব পৰাকৈ এ আইৰ সেই কেপাচিটিটো নাই। আচলতে সেই থিংকিংটো আমিয়ে পোৱা, সেই থিংকিংটো আমিয়ে প্ৰদান কৰোঁ। আমি প্ৰদান কৰো, ট্ৰেইন আমি ট্ৰেইন কৰা দাতাসমূহ তেওঁলোক ট্ৰেইন কৰা আমি প্ৰদান কৰো যাৰ ফলস্বৰূপে তুমি ধৰা এ আইটো এনেকুৱা ধৰণৰ ধৰিব পৰা যাতে অফিচৰ এনেকুৱা এজন মানুহ য'ত আমি সম্পূৰ্ণ গুৰুত্বপূৰ্ণ ফাইলসমূহ দি দিয়া আছে আৰু তেওঁ হৈছে খুব-খুব কম সময়ৰ ভিতৰতে আমাক প্ৰয়োজনীয় পত্ৰসমূহ দিব পৰা ব্যক্তিজন। সেইটোকে আমি এ আই বুলি কব' পাৰোঁ।
হয়, আগতে হয়, আগৰ দিনত কি হৈছিলে আমি যেতিয়া প্ৰথম যেতিয়া আৱিষ্কাৰ হৈছিল, তেতিয়া কম্পিউটাৰ আহ, জেনেৰেচন আহ, জেনেৰেচন ৱান টু থ্ৰী আছে ন, তেনেকে জেনেৰেচন ৱানৰ পৰা যেতিয়া কম্পিউটাৰ জেনেশ্যন ফাইভ পালেহি কম্পিউটাৰ জেনেৰেচন ফাইভত কি হৈছে আমি, বিভিন্ন ধৰণৰ ডাটা ষ্ট'ৰ কৰি ৰাখো আমি প্ৰয়োজন হৈ সেই দাটা খিনি উলিয়াই তাত আমি সেই দাতা খিনি পৰা আমি বিভিন্ন ধৰণৰ কামত ইউজ কৰোঁ হয় নে নহয়, কিন্তু এতিয়া আমি জেনেৰেচন চিক্স এয়া হৈছে আমাৰ জেনেৰেচন চিক্স কাৰণ আমি তাৰ আমি ডাটাখিনি ষ্টৰ কৰি থওঁ, আৰু ইয়াই আমি কোৱা ললে ইয়াই আমাক যাতা খিনি দি দিয়ে মানে প্ৰেজেনটো দিয়ে আমাৰ সমূহ আমাক কৈ দিয়ে। আমি অ, যেতিয়া আমি কম যেনে ফাইভত যেতিয়া আমি কম্পিউটাৰ ব্যৱহাৰ কৰিছো তেতিয়া আমি নিজ হাতে আমি অ, সেই কম্পিউটাৰ ফাইল অপেন কৰি তাত ফাইল বিচাৰি তাত ডাটা বিচাৰি আমি ক'ত থৈছিলো সেইখিনি বিচাৰি উলালে আমাৰ টাইম নাছিলে হয় নে নহয় বৰ্তমান বত হয় বত বৰ্তমান সময়ত আহ কম্পিউটাৰ এতিয়া ৰিচাৰ্জ কৰিব দৰকাৰ নাই সকলো হাতত ফোন থাকে অ, ধৰি লোৱা এতিয়া যেনেকে আ কেইটামান প্লেটফৰ্মৰ নাম কৈছো ষ্টেট জি বি, জেমিনা এয়াই সেইখিনি জাষ্ট গৈ পেলাই টাইপ কৰিলে হ'ল যে এনেকুৱা-এনেকুৱা ধৰণৰ আছে বৰ্তমান হয় তুমি পাই যাবা কিন্তু অ, আগতে তেনেকুৱা নাছিলে আগতে আম নিজেই ৰিচাৰ্চ কৰিব লাগছিলে আমি নিজে চাৰ্চ কৰি বিচাৰি-বিচাৰি ডাটা কালেক্ট কৰি নিজে বনাব লাগিছিলে হয় নে নহয় তেতিয়া আমি আমাৰ নিজৰ মস্তিষ্কৰ মানে আমাৰ ব্ৰেইনৰ ঔন থিংকিং আমি ইউজ কৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত যি নৱপ্ৰজন্মই সেয়াই সেই অ, নিজৰ মস্তিষ্ক ব্যৱহাৰ কৰাৰ অজুহাত দেখুৱাই মানে এলেহুৱা হৈ বৰ্তমান সময়ত এ আই ওপৰত সম্পূৰ্ণৰূপে ডিপেণ্ডেণ্ট হৈ গৈছে যাৰ ফলত নেকি ভৱিষ্যতৰ আস নৱ জন্মৰ আশংকা বহুত বেছি পৰিমাণে দেখা পোৱা গৈছে আৰু হয়তো উম, ভৱিষ্যতলে এ আই গোটেই কৃষি খনক কন্ট্ৰল কৰিব পৰা এটা শংকা আছে বুলি মানুহে ধাৰণা কৰিছে।
হয়-হয়-হয় সেই সংখ্যাটো একচুৱেলি সংকাটো ক'ৰ পৰা আহিব সেইটো শুনা আচলতে কথাটো। এতিয়া ৰিচেণ্টলি, আ ৰিচ চেণ্টলি সেই ঘটনাটো অলৰেডি তুমি গম পাইছাই, তাতে কি হৈছিলে, যে এটা এ আই চাৰ্ভাৰ সম্পৰ্ণৰূপে ক্ল'জ কৰা এটা সিদ্ধান্ত লৈছিলে। সিদ্ধান্তটো অলৰেডি এ আই চাৰ্ভাৰটোকো কোৱা হৈছিলে আৰু জোন এয়াৰ চাৰ্ভাৰটোক জনাই দিয়া হৈছিল যে জোন জন ব্যক্তিয়ে তেওঁক কৰিব তেখেতৰ বিষ সেয়ে জনাই দিয়া হৈছিলে। এ আই চাৰ্ভাৰটোৱে কি কৰিলে খুব কম সময়ৰ ভিতৰতে সেই ব্যক্তিজনৰ গোটেই ডিটেইলচ খিনি উলিয়ালে উলিওৱাৰ পিছত তেওঁক এ আই চাৰ্ভাৰটো এ আই চাৰ্ভাৰ টোৱে নিজে ডি এম কৰিলে মানে এই জিমেইলত যে, তেখেতে যিটো কাম কৰিবলৈ লৈছে কামটোৰ পৰা তেখেত আঁতৰত থাকক, নহ'লে তেখেতৰ গোটেই প্ৰাইভেচি খিনি যি খিনি তেখেতৰ পাৰচনেল লাইফৰ গোটেইখিনি ৰিভিল কৰি দিয়া হ'ব তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ ব্লেকমেইল কৰি, তেখেতক হেৰি কৰি দিয়া হয়, গম পাইছা? এতিয়া প্ৰথম কথা দিতি-দি প্ৰথম কথা হৈ গ'ল সেইটো তেখেতে ভাবুকি দিলা, আৰু দ্বিতীয় কথাটো হৈ গ'ল চাৰ্ভাৰটোৱে কি কৰিলে এটা বেলে চাৰ্ভাৰলে নিজকে উইদআউট পাৰমিছনত যোনটো কৰিব নোৱাৰে কাম, সেই অসম্ভৱ কামটো কিন্তু কৰি দিলে। এটা বহুত এটা এ-সেই-সেইটো এটা আচলতে অসম্ভৱ কথ কাৰণ তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে, কিন্তু এ আই সেই খিনি কাম কৰিছে, এতিয়া লগে, লগে এ য়াই ইমান খিনি লেভেলত যেতিয়া পাই গ'লগে কেনেবাকে যদি ৰ'বটিকছৰ-ৰ'ব টিকছৰ লগত যদি কেনেবাকৈ সেইটো কানেকশ্যন হ'বলৈ হয়, তেনেহ'লে এখন নতুন যান্ত্ৰিক যুগৰ আৰম্ভ নহ'বনে তুমিয়ে কোৱাচোন? কাৰণ ৰ'বটৰ ক্ষেত্ৰতো এখন ৰ'বট ৰ'বটৰ ক্ষেত্ৰতো এখন আচ-আচলতে এখন ভয়ানক পৃথিৱী হ'ব গৈ আছে কাৰণ আজি-এতিয়া এল মাক্সে যিসমূহ ৰ'বত সৃষ্টি কৰিব সেই ৰ'বটসমূহে এতিয়া পৃথিৱীত কাম নকৰে, তেখেতে বৰ্তমান, বৰ বৰ্তমান পৃথিৱী যিমানটো পাৱাৰ একচুৱেলি পৃথিৱীৰ সূৰ্য্য পৰা আহৰণ কৰে সেই পাৱাৰ খিনিয়ে তেখেত তৰ আ, এ য়াৰ চাৰ্ভাৰ কাম কৰিব নোৱাৰে, তেখেতৰ ডাটা চেণ্টাৰ কাম কৰিব নোৱাৰে সিমান খিনি তেখেতৰ অনুসৰি, তে-তেখেতৰ অনুসৰি তেখেতে সেই ডাটা চেণ্টাৰসমূহ ক'ত কৰি ক'তো হেৰি কৰিবগে উম, হেৰিয়ত চন্দ্ৰত তেখেতে সেই যাতা চিন্তাসমূহ কৰিব আৰু অ', চন্দ্ৰত কৰিব, যাৰ ফলস্বৰূপে আ, তাত ৰ'বট সমূহে কাম কৰিব, এতিয়া সেই ৰ'বট সমূহ যথেষ্ট উন্নত মানদণ্ড।
হম, উন্নত
গতিকে সেই এ, কেনেবাকে যদি সেই আচলতে কি হৈ গ'ল, এ আই কেতিয়াও তোমাৰ ফিজি কেল নাই, ইয়াৰ ফিজিকেল চেপ আছে জানো ইয়াৰটো ফিজিকেল চেপ নাই।
নাই, নাই, হয়, হয়।
কিন্তু ৰ'বটৰ ফিজিকেল চেপ আছে, যদি হয় কিন্তু সেই ফিজিকেল চেপ প্ৰকাৰ ৰ'বটৰ তাত যদি কেনেবাকে ডাটা চেন্টাৰ সমূহৰ লগত যদি বা এ আইৰ লগত যদি কেনেবাকৈ কানেক্ট হ'বলৈ হয়। তেনেহ'লে কিন্তু এফালে ব্ৰেইনৰ দ্বাৰা আৰু দ্বিতীয় দি নিজৰ শৰীৰৰ দ্বাৰা যেতিয়া শক্তিশালী হৈ পৰিব। তেনেহ'লে মানৱ সমাজৰ ওপৰত কিন্তু বৰ্বৰতা চলাব বুলি মোৰ ধাৰণা, তুমি কি ক'বা এই বিষয়ে?
হয়, তুমি ঠিকে কৈছা, হয়। অ', বৰ্তমান সময়ত